হেল্ল'
অ '
হা
আএ
বল
আহ শুনিছো শুনিছো। তাহঁতি স্কুল গ'ল?
স্কুল গ'ল?
উম ভাত বনাইছ নে কি?
ভাত নাই ৰান্ধনী মই হে।
উ কাহানি?
আজি ৰাতি পুৱা।
ৰাতিপুৱা কি সান্দগুৰি খালা?
সান্দহগুৰি।
আহ
মাটিদালি কেইটামান তিয়াই থোৱা আছে তাকে এতিয়া ধুওঁগে
উম
ধুই পেলাই বুঢ়ীজনীয়ে কৈছে তিতাকেৰেলাই দাংবদিয়ে ভাজ
উম
তিতাকেৰেলা দাংবদিযে ভাজিবলৈ কৈছে
উম দাংবদি ঘৰ নে কিনা নে কি হয়
অঁ শুন্তীযৰৰ পৰা দিছিলে
আহ
হয় ৰা তুলৰ ঘৰৰ পৰা দিছিলে এমুঠি শুনতী ঘৰৰ পৰা দিয়াখিনি শুকানকে দি পিঠালো শুকান আহিছিলে
আহ কালী কাহানি আহিছিলে
বিকু বেমাৰ
অ সেইদিনাখন কৈছিল মই আহিম কনে কলে
গালত কিবা উঠিছে বোলে ডক্টৰেৰ দৰৱ দিছে বোলে
চ গ ম দুষ পালে
পিটিকা ফাৰ্মাচীত
উম
বিষটো ভাল পাইছে খালী গালখন ওখহি আছে বোলে
উম
লৰা গল
গ'ল
কেইটা বজাত যায়
চাৰে আঠ তাত
চাইকেল লৈ যায়
বাইকত
অ বাইকত আহোঁতো বাইকতে আহে
বাই কতে আহে ও
কিন্তু তাক দেখোন চাইকেল এখন কিনি দিলে দুটা চাইকেলতে যাব পাৰে দেখোন
উ চাইকেল এটা আছে অ নাহে নাই মোৱে চাইকেললৈ নাযায় কালি পইছত পইচা দিবি বোলে মই বোলে হেৰি ৰখি নাথাকো বোলে ইয়াৰ মানে সোনকালে হয় ইয়াৰ দুটা পোন্ধৰত হয় তাৰ দুটা পঞ্চল্লিশত হয় সি ৰখি দিয়ে যেনিবা নবোলো চাইকেললৈ যাবি অ পইচা দিবি বোলে তে দুখ ভাগৰ গৈছি আহি কাপোৰ খুন্দিবলৈও সোৱা নাই বাইকত যায় বাইকত আহে চিধাই পৰিহে দিয়েহি গৰমখনত চাইকেলও যাম লই
ভাত বনালি নেকি
ভাত সুধা ৰাতিপুৱা ভাতকেইটা বনালো আৰুনে একো কৰা নাই কাহে দিহে কৰি থোম ব কালি সি বাৰ্থডেতে খাই আহা নিমখ কাৰণে কেইটামান খাই ললো
প্ৰতিপাল কৰিলি
অ জয়ী বিজয়ী হৈছে দানাপানী হ আছে চব কামুৰি পেলাই এৰুৱাই দিছে কামুৰিছে নেকি চাগে নাইহোৱা তাত মহে কামোৰিছে একদম
তাৰ চাগে চালবোৰ চাগে খজুৱাইছে চাগে
আহ এনেকে মোহাৰি কৰি দিলাই মানে পাতি দিয়ে এতিয়া কিমানন তাক এখন মোহাৰি থাকিবি চেলেকি হেৰি নহয় যে পুৰা দাঁত লগাই কামুৰি পখলা বখলেই কৰিছে ৰঙা কৰি কৰি দিছে শুকনি মা কিছুমান ধৰিছিলে নহয় সেইবোৰ কামুৰি পেলাইছে
দিছিল নাইদিয়া নহয়
বৰষুণ নাই দিয়া অ ৰ'দ চত নাই হেৰি নাই
অন্ধকাৰ হৈ আছে
আ ইহেতি কি খায় গ'ল।
ইহঁতক বনাই গৈ খোৱাৰ পিছতহে হে হৈছে
উ
ভাতেই খায় সিহঁতি মেগীছেবি নে কিবা
উম দুটা তিনিটা বল লগ থেনে খানাটো এটা কালি চাৰিটামান বাজিলে ঘৰ পোৱালেকে মই ক'ত আছিল মই সুধিবলেকে নহল কি কৰিছে
চাৰিটাত আৰু কাৰ লগত আহিলে হি
সিহতৰ লগতে আহিছে
তহতি ৰেষ্ট নেকি
জানো সিহতি কত কি কৰিছে মোক সুধিবলৈ নহলেই একেলগে আহিছে চাৰিটা আমি ধনে আনিলেগে
সি বাৰীত
জিকা কেইজোপামান দিয়া আছিলে। জলকীয়া ছিঙিছে নেকি? জিকাগুৰি বন উঘালী আছে।
কামানি চালা
জিকা চাঙত উঠিছে
ভাত কেৰেলা সোপাহে বগাই ফুৰিছে
নাই লগা
হা ভাতকেৰেলা আহিল চাৰিটামান মাত্ৰ
আজি পাট নাই চিঙা নি
পাত সপ্তাহ চিঙাই নাই।
ইমান নাইকিয়া হ'ল না এসপ্তাহ পাত চিঙা নাই
এইপাতটো কাইলৈহে মাতিব লাগিব য'ত এডাল দুডাল দীঘল হৈছে বাচি দিলেহে এতিয়া আকৌ
উম
কিহে ছয় হেজাৰ টকা দৰৱ আনিছো লৈছোঁ বেমাৰ গোটেই বাগানত
মূৰ্গী পোৱালিগিতা ঠিকে আছে।
বাকীকেইটা ঠিকে আছে এটাহে কিনো হৈ মৰিলে সেইটো আৰু
উম
সিহঁতৰ ঘৰলৈ নিছিলে দুটা গুচি আহিলে আমাৰ ঘৰলে আহি ইয়াতে থাকিলে পিছ ৰাতি পিছদিনাখনি ৰাতি কেলাই এটা গঁড়ালতে পৰি আছে।
অ
তাৰ বাকীকেইটা এতিয়া আছে এটা ঘৰলে নাযায় এটা ঘৰৰ ডাকোৱাটো আহিবিলাই আমাৰ ঘৰতে থাকেহি।
হেতনো কেটা আছে
দুয়োটা এজনী উমনি লৈ আছে। বাপেকৰ ঘৰৰ পৰা দিছিলে। আগতে দাঙৰ সেইকেইটা বাৰু। আমাৰ যদি কণী পাৰিব আৰু হেৰি কৰিছে কক-ককাই ফুইছে বাৰু ঘৰত। আগৰ পোৱালি চামত যোৱা আছিলে।
এতিয়া তহঁতৰ ভাগৰ কেইটা? তিনটা,
আমাৰ বজাৰৰ পৰা আনিছিলোঁ দুটা, ঘৰৰ দুটা মাইক কি?
অ,
ঘৰৰ আছিলে মতা এটাই মাইকী এটাই। মাক যদি মৰি থাকিলে আৰু পোৱালি অকণ দুটা থাকিলে। তাৰ পা বজাৰ ত পৰা আনিছিলে দুটা তোৰ ঘৰৰ পৰা আনা দুটা ছটা স সহঁতৰ ঘতে নিছিলে দুটা যে এটা-এটা গুচি আহিলে নহয় দুটা গুচি আহিলে আৰু সেইটো লগে সাতটা আছে এতিয়া আমাৰ।
শুকানৰ ঘৰলৈ নিয়ানো এটা মতা হ'ল বোলে।
আমাৰ যদি নিব মাইক কি হব?
নেঙত বোলে সেতাহ অ নাইকিয় আৰু ফুল-ফুল নাইতি আৰু কেনে কে
মোক কৈছিলে মুৰ্গী পোৱালি দুটা কিনি দিবলৈ মই নাই দিয়া।
হা'
জহোছে কৈছে এইকেইটা নাথাকে আৰু আমাৰ ঘৰত হেৰি আমাক দুটা কিন দিবলৈ কবি বাপেৰক। মোক লৈ যাব কবি তঁ সিহঁৰ মুৰ্গী কেলা মই কেলেকিন দিম। নাই সিহঁতৰ ঘৰত দুটা এজনী উমনী লৈ আছে মতাটো আমাৰ ঘৰত থাকেহি।
উম,
হ'ব দে তেতিয়া এতিয়া।
উম, উ' নমাগিলোৱা।
অঁ,
কাটি দে।